অ পাইছো পাইছো কি কৰি আছে এ এনেই আছো তুমি আহ হয় হয় তাকে ব যি
তোমাৰ সতে ফোনে কৰিবলৈ সময় পোৱা নাই ব্যস্ত হৈ আছো মানে বহুত আহ তাকে তোমাৰ এতিয়া খবৰ কোৱাচোন
খবৰ ভালেই আৰু আছো আৰু
অ অ।
তাকে মোৰো ভালেই আৰু, হয় হয়।
অ
দেখিছোঁ দেখিছোঁ বহুত বিভিন্ন ধৰণৰ গাড়ী মটৰ ওলাইছে। অ অ তাকে
চাৱ চোন মই আগতে এই আগৰ কথালে মনত পেলোৱাচোন এতিয়া এতিয়া তুমি চোৱা হা ইমান ধুনীয়া ধুনীয়াকে ডাঙৰ ডাঙৰ গাড়ী ওলাইছে বাছ ওলাইছে, আমাৰ ব্যক্তিগত ভাৱে ব্যবহাৰ কৰিবলৈও চোৱাচোন বাইক আচলতে বাইক। ওলাইছে হয় নহয় বাৰু।
হয়, সুবিধাটো এতিয়া বহুত, অ অ, হয় অ
এয়া আ আগৰ কথালে মনত পেলোৱা হো আমি আগতে চোৱাচোন আগতে আমি ঠেলাত উঠি-উঠি যাওঁ হয় নহয় বাৰু, ঠেলা অহ আহ হয় হয় তাকে আমি ঠেলা এই সেইবিলাকত যাওঁ। ঠেলাত উঠি
হয়। হয় হয় চখ আছিলে। ঘোঁৰা গাড়ীত উঠো। হয় হয় আগ তে ঘোঁৰা গাড়ী, ম'হৰ গাড়ী, গৰু গাড়ী আছিলে। অ' হয় বহুতো ভাল লাগে।
আচলতে বহুত উন্নয়ন হৈ গ'ল। উন্নয়ন হৈ গ'ল আচলতে হয় নহয় বাৰু। আগতে আগতে সেই সেইবিলাকৰ পৰা গৈ গৈ এতিয়া চাইকেল-চাইকেলো আহিলে। বাইকো আহিলে, স্কুটিও আহিলে আকৌ সৰু সৰু গাড়ীও আহিলে।
তমতম ওলালে।
ওলালে অ' এতিয়া ইলেক্ট্ৰিকতো চলে চব। অ', ই ৰিক্সা ওলালে আকৌ তোমাৰ অঁ,
তাৰপিছত ইলেকট্ৰনিক স্কুটি ওলালে। ই দেহ ওলালে
মানে এইটো যান্ত্ৰিক হয় বুলে দেখিছা নাই। তাকে এ আচলতে আমাৰ ইয়াৰ পৰা আমি বহুত সুবিধাও লাভ
হয়-হয় এতিয়া ধৰি লোৱা আগতে কবলে যাওঁতে দু তিনি ঘন্টা। চাৰি ঘন্টা লগা বাট ত এতিয়া এঘন্টাতে পাওঁগে। আৰু ইমাৰ্জেঞ্চি কামটো সোনকালে কৰিব পৰা যায়। আগতেতো বহুত দেৰি লা
বহুত দেৰি লাগে। হয় - হয়।
আৰু গাড়ী পাবলৈও টান আছ ছিলে আগতে। এতিয়াতো সেইপিনে চাবলৈ গ'লে বহুতেই সুবিধা। । অ' সেইটো হয়। ।
বেমাৰ হয়, আচলতে আমি - আমি যদি এ টা মুঠতে মোবাইলটো উলিয়াই, আমি এ- তিনটা সংখ্যা আচলতে ফোন কৰি দিলে, আচলতে গাড়ী আহি আমাক আচলতে চিকিৎসালয়লৈ লৈ যায়। আচলতে সেইবিলাক কিমান ডাঙৰ সুবিধা, হয়নে নহয় বাৰু?
সুবিধা। অ' তাকেহে আচলতে হৈ থাকে। হয় -হয়। হয় - হয়। এতিয়া- অ'। হয়। অ'? আগৰ দিনত আও যাম বুলি ভাবিলে আৰু যামঢ়- যাম বুলি তিনি- চাৰি দিন লাগি যায় আৰু। । এইপিনে লাগি যায় আৰু। এতিয়া ধৰি লোৱা, সেইটো তিনি ঘন্টা - চাৰি ঘন্টাতে পাই যোৱা যায়।
অ' তাকে - তাকে। এতিয়া আচলতে
হয় - হয়। হয়। এতিয়া আমি
খুব বেছি - বেছি আমি চাইকেল- চাইকেল এখন মানে, তেতিয়া চাইকেলে আচলতে উন্নত আছিলে বহুত। অ' আমি আচলতে এতিয়া- যেতিয়া আমি কোনবা লগত যদি যাওঁ বুলি ভাবোঁ, তেনেহলে আমি পৰিয়ালটো যদি যাওঁ বুলি ভাবোঁ, তেতিয়া আমি ম'হো গাড়ী এখন লৈ যাব
মানে গৰুগাড়ীৰ পৰা হয় - হয়। হয়।
কিমান ইস্পীড যাব? অ' তাতকে অকণমান- তাতকেও অকণমান উন্নত চাবলৈ গ'লে, আমি ঘোঁৰাগাড়ীখনৰ ফালে যাব পাৰোঁ।
হয় - হয়। । অ'। হয় - হয়।
কিন্তু এতিয়াতো- এতিয়া তোমাৰ ওচৰত ডাঙৰ-ডাঙৰ বাছ আহি গ'ল, হয় নহয় বাৰু? সেইবিলাক অ' এতিয়া বহুত সুবিধা আচলতে। এতিয়া আমি তোমাৰ বাছখনত আমি তোমাৰ বহুত দূৰলৈ যাব পাৰোঁ। আমাৰ বাছ
নালাগে - নালাগে হয়। হয় - হয়। অ ভূমতে আ
অ মানে কি কি হয় গম পাইছা নাই এতিয়া যান বাহনখনন চলিবলে তোমাৰ তে তেল লাগিব নহয় পেট্ৰল লাগিব অ পেট্ৰল লাগিব ডিজেল লাগিব সেইবিলাক লাগিব আৰু সেইবিলাকতটো তোমাৰ ক পৰা আহিব সেই
সেইবিলাক আমাৰ মাটিৰ তলৰ পৰা আহিব হয় সেইবিলাক সেইবোৰ প্ৰাকৃতিক সম্পদ হয় সেইবিলাকৰ পৰা আহিব আমি যে
ইমানখন গাড়ী আছে নহয় জানো অ এতিয়া আমাৰ সেই আমি যিমানে আমি সেই গাড়ী বিলাক আমি ব্যৱহাৰ কৰিম সিমানে আমাৰ আচলতে সেই প্ৰাকৃতিক যিসমূহ সম্পদ সম্পদ বিলাকৰ পৰিমমানটো আচলতে কমি যাব গম পাইছা নাই
অ আ সেইটো আচলতে তাৰপিছত আ অ হয়
তোমাৰ কি কৰে আমাৰ যিটো আমাৰ পৰিৱেশটো বায়ু চায়ু সেইবিলাক প্ৰদূষন কৰে নহয় গম পাইছা নাই
কৰে বাৰু
এই যে ধোৱাটো আচলতে গৰম হৈ আহে চাবাচোন অ অ সেই সেই গৰমটোৱে আকৌ কি কৰে কমাইছা নাই তোমাৰ আমাৰ মানে এই গলোকও ত বৃদ্ধি কৰি কৰি দিয়া গম পাই চানা গোলকীয় গোলকীয় উত্তাপ আচলতে আমাৰ ঠিক হৈ যায়
গৰম নকয় নকয় আজিকালি এজোপা ৰুব লাগে বুলি তু নিিা ক তেহে সিহঁতে কাটে কিন্তু গছ এজোপা নৰুোৱে
এতিয়া চাবা হা এতিয়াতটো চৰকাৰেটো আ আচলতে দুখীয়া ঘৰৰ মানুহ দুখীয়া মানে মানুহবিলাকক। চবকে এতিয়া ঘৰ ঘৰ দিয়া নাই জানো অ অ সে এতিয়া কি হয় এতিয়া ঘৰ বনাবলেতো চবেতেতো কাঠ ব্যৱহাৰ কৰিব। কৰিছে হয় নহয় বাৰু অ এতিয়া সেই কাঠটো আমি কব পাৰিব কাঠটোতো ন ইউজ কৰিবলেতো গছ কাটিব লাগিব অ সেই গছ বিলাক কটাৰ ফলত কি হৈছে আচলতে এই আমাৰ
কমি গৈছে হয় চাহ দিয়ে বতাহ দিয়ে।
অ অক্সিজেন দিয়ে আকৌ সেই মানে আচলতে খুব কম বেছি পৰিমণে আমাৰ এইবোৰ গৰম তাততো।
শোষণ কৰে গম পাইছা নাই কৰে অ অ আকৌ গছৰ শিপাই পানীও শোষণ কৰি ৰাখে নহয় কৰে সেইটো কাৰণে আচলতে আমি গছবিলাক আচলতে ৰো ৰোব লাগে গম পাইছা হয় হয় এতিয়া গছৰ পৰিমাণে পৰিমাণটো আমি যিমানে বঢ়াম হয় ইমানে ভাল গম পাইছা নাই হয় আৰু আচলতে এতিয়া সেই আমি যান বাহনৰ কথা কৈ আছিলো হয় নাই হয় যান বাহনৰ পৰা ধোঁৱা ওলাই ধোঁৱা ওলাই সেইবিলাক অসুবিধা হয় সেই ধোঁৱাটোৱে হয় আচলতে আচলতে আৰু মানে এতিয়া বৰ্তমান যে ইলেক্ট্ৰিক যে বস্তুসমূহ আহিছে আহিছে অহ আচলতে আমি সেই ইলে আমি যদি সেই ধোঁৱা ওলোৱা যান বাহনবোৰ কমাই সেই ইলেক্ট্ৰিক খিনি প্ৰয়োজন কৰো তেতিয়া আমাৰ বহুতো উপকাৰ হব অ অ মানে আমি যদি কয়লা চয়লা সেইবিলাক যদি হেৰি কৰো মানে কয়লাৰ সেইবিলাক খনিজ যিবিলাক পদাৰ্থ হয়। সেইবিলাক বস্তু যদি আমি ব্যৱহাৰ নকৰি অ খুব কমকৈ ব্যৱহাৰ কৰিব লাগে আচলতে হয় সেইবিলাক খুব কমকৈ ব্যৱহাৰ কৰি যদি আমি ইলেক্ট্ৰিক বস্তুসমূহৰ আগবাঢ়ো হয় তেনেহলে আচলতে আমাৰ এই যি পৰিৱেশটো হয় পৰিৱেশৰ আচলতে ভাৰসা ম্যতো অকমান ৰক্ষা হৈ থাকিব কেলৈ গম পাইছা নাই হয় হয় তাৰ পৰাতো একো ধোঁৱা নোলাই নোলাই তাৰ অ অ তাত পেট্ৰ'ল ডিজেল ব্যৱহাৰ নহয় তাত অ অ সেইটো সেইটোৱেই তাৰ পৰা একো প্ৰদূষণো নহয় নহয় অ গতিকে আমাৰ সেই আচলতে ইলেক্ট্ৰিক যিসমূহ যান বাহন হয় সেইবিলাক আচলতে উলিয়াই এতিয়া বৰ্তমান উদ্ভাৱন কৰি আচলতে বহুত ভাল কাম কৰিছে হয় নহয় হয় হয় এতিয়া আমাৰ প্ৰদূষণটোও কমিব হয় গতিকে সেইখিনি কথাই পাতিলো আৰু আজি পাতি ভাল লাগিল আজি অ ঠিক আছে ভালে লাগিলে সেইটো বিষয়ে আগলৈকে পাতিম আৰু কেতিয়াবা সময় সুবিধা
সময় সুবিধা পালে অ তাকে তাকে ৰাখিছো আৰু দিয়া আজি হ'ব আজিলৈ অ হ'ব দিয়া। দিয়া।